অ, কি কৰিছে?
কিনো কৰিবা ইয়াৰ আবেলি জপান কেপান খাই মেলি আজৰি হৈছোঁ। তুমি কি কইছা? খালো অ'।
মই এইয়া হেই কাপোৰ অলপ আছিলে তাই।
অ'।
হেল্ল' শুনিছে নে?
কোনে? হেল্ল' হেল্ল' আছো, আছো, আছো অ'।
ঘৰতে আছে
উম
এহঁতৰ বতৰ, অ' আছে বতৰ কেনেকুৱা বতৰ?
এ বতৰটো আকৌ কোলা মোলা পেলা আহিছে।
এ নকব আজি আমাৰ মানে কি চোৱা খেদা আছিলে চোৱা খেদি মেলি পেলাই মানে এবাৰ কাপোৰ উলিয়াই আছো এবাক সোমোৱাইছো খেদে কওঁতে কওঁতে মো একদম গাটো বিষ উঠি গৈছেগে অ'।
অ' আমি চোৱা কালিয়ে খেদিলো বাও।
এ নহয় আমাৰ মানুহ মই চোৱা এ মানুহ মইছিলে আজি দহ দিন। তাপা আজি হেৰি এইটো কি চোৱা খেদাই এইয়া চোৱা খেদি আপোনাৰ এবাৰ তনি চুলিবোৰ এবাৰ সোমাইছো এবাৰ উলিয়াইছো না ব আমণি লাগি গৈছেগে অ' তাতে কালি সেই এঠেকেচা পৰিলো তাপা পাৰ পিছত গাতটো বিকে এ গাতটো আপোনাৰ বিষাই আছে এনেকুৱা মানে এ পওঁতে গমেই পোৱা নাছিলোঁ। পিছত ইমান গাটো এতিয়া বিষাইছে নহয় ৰাতিপুৱা। এ এতিয়া নকৰিলেও নহয় মানে অ' বতৰটো যে নাই মানুহজন নাই। অ' বতৰটো যে এবাৰ বৰ বেলেগ হৈছে দেই।
উম ভয় লগাই হৈছে। বতৰটো কোলা মোলা কৰি আহিলে ক'বালে ওলাই যাবলে ভয় হৈছে।
হয় হয় এই আৰু আপোনাৰ কি হৈছে মানে কাপোৰ কানি মেলি আপুনি ক'লে একো যাব নোৱাৰে
অ পতককে আহিব বতৰ কোন সময়ত আহিব
পাত্তা নাই আহো মানে বৰষুণজাকো ভালকে আহে নহয়। একদম পুৰা গপচকে আহে আও বোলে কিন কিনকে আহিছে হেটোও নহয়।
ছোৱালী পইক্ষা আজই হ'ল।
ছোৱালী পৰীক্ষা আজয়ী হ'ল। ইহঁতৰ পৰীক্ষা হেৰি হোৱা দিন হ'ল। এতিয়া নাই হোৱা। মানে বিছ দিন মানে হ'ল। এতিয়া বন্ধ দিব আৰু সেই এক তাৰিখৰ পৰা
অ
অ'।
তাকেহে ছোৱালীজনী এতিয়া হেই লৈ আহিবাচোন বাৰু মই আমাৰ ওচৰ ছোৱালী কেইজনী মানৰ লগতে তাইক হেৰি কিবাাবা শিকাম বুলি ভাবিছো আমাৰ ইয়াত উৎসৱ পাতিছে যে
অ' এবাৰ উৎসৱ তাত পাতছে নে কি?
অ', অ'।
অ', অ'। অ' হ'ব বাও মই এই গৰম বন্ধতে পঠিয়াই দিম।
অ', অ', অ'। মানে কি তিয়ে কবিতা আবৃত্তি এইবোৰ পা হেইকে কৰিব পাৰিব, অকলশৰীয়াকেও কৰিব পাৰিব।
অ, অ।
তে আকৌ বৰগীতটো অকলশৰীয়া কে কৰিব পাৰিব। তাৰপাছত আকৌ দিহা নামটো গোপকে গাব পাৰিব। মই বোলা হেই লোৱা ছোৱালী - একেলগতে গোটাই পেলাই শিকাম আও।
অ, অ, অ, ভালেই হব ভালেই হব। মই হেৰি এইটো কি এতিয়া - গম বন্ধত যে পঠিয়াই দিম অকনমান শিকাই মেলি দিব দেই।
অ', তেতিয়া শিকিলে ধৰা ইয়াতো জইন কৰিব পাৰিব। বেলেগত বেলেগত কবাতো তাই গাব পাৰিব।
অ', সেইটোয়ে এ, বৰগীতটো অকমান শিকাই মেলি দিব চোন, বৰগীতটো যেন লাগে ওঁ।
অ', সিঁহতে নিকেতনতাই নিকেতনতহে।
অ', নিকেতন অ' নিকেতন অ'।
অ', তাই নিকেতনত যদি ধুনীয়াকে কম্পিটিশন কৰি
অ', এ, সিহঁতৰ মানে কি হৈছে এতিয়া কৰ্মশালা পাতিছে স্কুলত। কি হৈছে গম য়নে। এশ দেৰশ ল'ছোৱালীৰ মাজত কৰ্মশালা পাতিছে দেই দ- জি, এ ইমানদম ল'ছোৱালীৰ ভিতৰত বাও এইবোৰ ল' ছোৱালীয়ে কি শিকিব বাও?
অ, এনে এনে হেৰি হয় সেইবিলাক। তাত একা, এনেই পইচা কেইটা
ইনে পইচা কিটা হে দিয়া হয় মই এতিয়া যোৱাবাৰো তেনেকে দিছিলো। আপোনাৰ হৈ তাক শিকা গিদিনে সি- শিকে আও ইমান গুৰুত্ব দিবলে নহয় যে মানুহৰ।
অ' ঘৰত আকো নেগাহি, ঘৰত নেগাহি চাগ- গে?
এ ঘৰত ইমান নেগায়ো আকৌ দছ দিন হে দছ দিনতনো কি ইমান তেনেকে কে পাৰিব মোৰ যে অকমান ভালকে দিবলে মন আছিলো অ। আজিকালি যে অকল পঢ়াতো থাকিলে নহব।
নহব-নহব চবফালে লাগিব চবফালে লাগিব আমাৰ এতিয়া ল'ৰা তো তেনেকে সেই বৰগীত আকৌ গাইন বাইন তাৰ পাছতে ভাওনা আ হেইবিলাক চবতে কৰে আ সেই গতিকে স্কুলতো তাক সেই সত্ৰীয়াতে দি দিলো ফৰ্থ চাবজেক্টটো।
অ, আজিকালি এলেক্টিভ চাবজেক সকীয়া আছে নেকি?
সত্ৰীয়াও ল'ব পাৰি নহয়।
অ' আজি পাৰি ন ভালে হ'ল অ সি সেইবোৰ কত আগবঢ়াই নিও লৰাটোক ভাল হল ভাল হল উম
বা বাছতে হে অ', কোৱা।
অ', হেই দাদা ঘৰতে আছে নে?
নাই নাই হেৰি এ দাদা কামলে গ'ল। কামলে নগলে আকৌ এইবিলাক ঘৰখনৰো চলা কথা এটা আছে নহয়, আমাৰ চাকৰি বাকৰি নাইকিয়া মানুহ। আকৌ কেইদিনমানতে পঠালে যাব লাগিব।
উম, পথাৰত আকৌ আজিকালি গৰু নাই ট্ৰেক্টৰক দিয়া পইচা আছেই।
অ', বিঘা চাৰিশকে।
হয় হয় আকৌ গোটেই খেতিটোতো ট্ৰেক্টৰ ওপৰতেই।
ট্ৰেক্ট ওপতে একদম তিন চাহ বোৱাব লাগিব তিন চাহৰ দাম নতুন দিব লাগিব এবিঘা মাটিতে তিনিবাৰ পইচা দিব লাগিব।
এ ঢেৰ পইচা লাগে হা আওনো নহয়। দেবু এতিয়া গাড়ী দাম বাঢ়ি ৰ'ব গাড়ীৰ দাম বাঢ়িছে বুলি কলেও নহ'ব নহয়, ইফালে আকৌ তেলৰ দাম কিমান বাঢ়িলে।
সেইটোৱে তোন তেলৰ দামৰ কাৰণে তোন গাড়ীখনৰ দামটো লয়
অ
উম
অ'।
আপোনাৰ দুখীয়া মানুহৰ একো নাই। এ আমাৰ নিচিনা মধ্য
একো এটা কৰিবলে যাবও নোৱাৰি মুঠৰ ওপৰত এতিয়া মানে লাইন ফুৰাই মি এতিয়া কাইলৈ আমাৰ ভাওনা সভা নাম ঘৰত আপোনাৰ চান্দা হৈছে দুহেজাৰ টকা গম পাইনে
সেইটোৱে এতিয়া সেইটো দিবলৈ যাওঁতেনা আকৌ সন্মানতটো ৰখাবই লাগিব। প্ৰায় গুৰু সমানে তোন দিবই লাগিব চান্দাটো চান্দাটো নিদিলে নহ'বই। ভাওনাও পাতিছা নে কিনো হেল্ল'। নেটৱৰ্কটো অকণমান প্ৰব্লেম হৈছে
আহ শুনিছে শুনিছে নে এতিয়া অ', অ' ম শুনি আছো বাও।
অ অ অ
সেই কাইলৈ ভাওনা আছে সবাহো আহিব এপাক
অ অ মই তাকেহে এইবাৰ লৰাটো টেনত যে এনেকে অহ যোৱা কৰি থাকিবলে অকমান হেৰি হয় মানে এৰি থৈ গুজি গলে সি নপঢ়ে মই নাথাকিলে
অহ
আৰু বাইকটা উ বাইক সেই যাই যদি যাব পাৰিব সেইজনীও জানো আৰু কালি দৌৰিবলে গৈ পেলাই অকণমান ভৰিত দুখ পালে আজি আকৌ এক এক্স ছেক্স কৰি মেলি আহি পেলাই সেই অকণমান ভৰিটো পেলাইছে বাও
অ' ভালকে দুখ পালে নে কিনো? এক্স ৰে কৰিবলগীয়া হ'ল।
অ নহয় তাৰমানে আকৌ কেইদিনমানতে আকৌ এইবোৰ হেৰিয় ইণ্টাৰভি চিটাৰভি দিব লাগিব যে ভইতো আকৌ কিবা হেই হৈ থাকিব পাই নহয়, ভয় লাগে ন। সেই গতিকে বোলো নহয় এক্সটো কই অনাতটো ভাল হ'ব। তাৰপিছত এই গাঁৱলীয়া ঔষধ এটা বান্ধিছো বাৰু এই ওচৰৰ মানুহজনীয়ে গাঁৱলীয়া ঔষধ দিয়ে, সেইটো বান্ধি দিছ সেইটো বান্ধি দিলেও বিষটো খাই অকমান।
অ', অ', এ হয় আমাৰ আকৌ হেৰি আমাৰ শহুৰ দেউতাই দিয়ে আক পৰাই এতিয়া আহিব পাৰে ভাল আছিলে।
এঅ' এ সেইবিলাকে অকমান অসুবিধা অ'।
অ', আমাৰ ইয়ালৈ অহা হ'লে আকৌ আমাৰ দেউতাই দিয়া হ'লে কন ভাল হ'লহঁতেন।
অ'।
তাকে যদি পাৰে তাইক কাইলৈ পঠিয়াই দিব।
তাকে মই চাওঁচোন বাৰু যদি পাৰে সুবিধা মিলাব পাৰিলে যাব বাৰু।
অ', অ', ভাওনা-চাওনা চাই মেলি পেলাই পৰখিলৈ গুচি যাব আও।
অ'।
উম, উম।
হেই এতিয়া মাটি ৰুব পৰা হোৱা নাই আৰু তেতিয়াহ'লে।
মাটি নাই, নাই, নাই, মাটি এইমাহৰ লাষ্ট মানলৈহে ৰুব আৰু। তেওঁ সেৰি আজি ট্ৰেক্টৰে এই কৰিছে এবাৰ প্ৰথম চাৰ মানে বাইছে আৰু। টেক্টৰ অ'। অ', মায়ে দেউতাই ঠিকে আছে, অ', মায়ে দেউতাই ঠিকে আছে আৰু। উম, বৌহ'তো ভালেই অ'।
এটা ছোৱালীজনী এবাৰ তেনও নেকি?
অ', অ', তায়ো এবাৰ টেনত মে দিক দিব ল'ৰাটোৱে এবাৰ ফাইভৰ। টিউশন লৈছে অ', লৈছে বাৰু টিউশন তাকো এতিয়া মানে যিজনে টিউশন কৰে তাৰ সেই খুৰীয়েক ঢুকালে।
তাৰপা এতিয়া সেই টিউশন হোৱাও নাই।
অ', অ', পঢ়াত কেনেকুৱা তাত?
পঢ়াৰ হেৰি বৰ বেয়া। এইবোৰ মানে ল'ৰা ছোৱালী সচাকে দেই, মই হে বেয়া নহয় ভালেই বাৰু। আৰু ইমানো একেবাৰে হেৰি নহয় তেওঁ মধ্যয়মীয়া আৰু।
অ'।
এতিয়া ল' ছোৱালীয়ে পঢ়িছো বুলি কয় আজিকালি অনলাইন ক্লাছ কৰিছো বুলি কয় দেখো মোবাইলতটো লাগে অনলাইনত ক্লাছ ৰাস্তাও দিছে। মতিয়া কি আহও।